হেল্ল'
হেল্ল' অ, কি কৰিছা?
এনে বহি আছো, তুমি কোৱা কি কৰিলা?
ময়ো এনেই আছো ভাত চাত খালো ন এতিয়া অকমান শুই আছো।
অ, নাই আৰু কোৱা পৰীক্ষা চৰিক্ষা শেষ হল নে?
অ', মোৰ পৰীক্ষা শেষ হ'ল। তুমি কি কৰিবা এতিয়া মই মই চাও এতিয়া মই ভাবিছিলো আগন্ত পঢ়িম কিন্তু এতিয়া আকৌ মন যোৱা নাই কিন্তু চাও অ যিবোৰ চাকৰি আহিছে চাকৰি কাৰণে চাম। তুমি কি ভাবা কোনফালে গ'লে মোৰ ভাল হ'ব?
যিয়ে তোমাৰতো এতিয়া চাগে এক্জামটো শেষ হ'ল ন গ্ৰেজুৱেচন শেষ শেষ হ'ল ন?
অঁ।
এ কম্পিউটাৰ ক্লাছ বিলাক কৰা কম্পিউটাৰ কৰ্চ কৰিলা নে নাই?
অঁ, কম্পিউটাৰ ক্লাছ কৰি আছো কম্পিউটাৰ ক্লাছতে এ দি লৈছো এমাহ হৈ গ'ল।
অঁ, ভাল হল ভাল হল ভাল হল তুমি কম্পিউটাৰ ক্লাছ কৰি থাকা আৰু চাই থাকা তুমি? নতুন কিবা ওলালে তুমি এপ্লাই কৰি দিবা আৰু হেৰি কৰিবা। অ এনে কচিং চচিং কৰি আছা নে নাই কচিং ক্লাছ কৰি
অঁ, লৈছো মই এয়া বেংকৰ এক্জামৰ কাৰণে কচিং লৈছো মই। তাত মানে অ অনলাইনতো লৈছো অনলাইনত ললে মানে ভাল। অফলাইনৰ দৰে মানে যাব নালাগে মানে সময়টো বাচি যায় আকৌ মোৰ তাত।
অ ঠিক।
তেতিয়া তেতিয়া ক্লাছবোৰ কৰিব পাৰো আৰু।
হয় বাৰু! এই আৰু চাই থাকা তুমি অনলাইনত সেইবিলাক বস্তু বিলাক চাই থাকা?
অঁ।
আৰু ৰিজাল্ট কেতিয়া দিব গম পালা নে নাই?
ৰিজাল্টটো এতিয়ালৈকে গম পোৱা নাই বাৰু একো কোৱা নাই কিন্তু মানে দি আগৰ যিবোৰ আছিল একজামৰ ৰিজাল্ট দিছিল সেইবোৰ মানে একজামৰ এসপ্তাহ মান পিছৰ পৰাই মানে ৰিজাল্ট বোৰ দিয়া আৰম্ভ হৈ গৈছিল এইবাৰো মানে চাগে মই হেইৰ কৰি এ এমাহ শেষ হ'ল এমাহ মানে শেষ হ'ল আৰু। কেইদিনমান পিছত দিব চাগে দিয়াৰ পিছতটো আকৌ আৰু এই চাৰ্টিফিকেটৰ কাৰণে যাব লাগিব দৌৰিব লাগিব।
নাই নাই চাৰ্টিফিকেট দুটা চাৰ্টিফিকেটবিলাক তুমি আগতে লৈ ল'বা দিয়াৰ পিছতে আৰু সেই ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেটটো যি এপ্লাই কৰি দিবা। এপ্লাই লৈ কিনে তুমি ইউভাৰ্চিটিৰ চাৰ্টিফিকেটটো লৈ ল'বা।
অঁ
আৰু নতুন কিবা ওলাই আছে চাগে আহ হেৰি অ চৰকাৰী চাকৰি কিবা ওলাই আছে সেইটো তুমি চাবা দেই।
অ
আৰু নতুনকে ওলাইছে চাগে এই আই চি এল নহয় নে কিবা এটা ওলাইছে সেইটো চাইছানে নাই?
মই সেইটো চাইছিলো কিন্তু মানে অকমান মানে মোৰ বুজি নোপোৱা যেন লাগিছে। আৰু কিছুমান ভিডিঅ থাকে ন মই ভাবিছো সেইবোৰ ভিডিঅ' পাই যাম ইউটিউবত ইউটিউবত গ'লো ইউটিউবত গৈ চাই আছো কিন্তু মানে তেনেকুৱা ভিডিঅ' নাই মানে কেনেকৈ মানে ফ ফৰ্মটো এপ্লাই কৰিব লাগে আৰু। পিছত এনেই নিজাববীয়াকৈ কৰিবলৈ গৈছিলো আৰু তাতে গ'লো এতিয়া কিছুমান কৰিলো নিজাকৈ। কিন্তু কেতিয়াবা কেতিয়া কিছুমান বস্তু বুজি নাপায় ন তাতে মই ফাঁচি গলো আক। তাৰ পিছত ভাবিলো নাই অওক আৰু সময় আছে ন কেইদিনমান আকৌ অলপ চাই লওঁ। আৰু কিছুমান ভিডিঅ' আহিলে ভালদৰে কৰিম কিবা ভুল হলে আকৌ মোক ৰিজেক্ট কৰি দিব ন। ক'ব নোৱাৰি নহয় সেইবোৰ কথা। আৰু বৰ্তমানটো ওলাইছেই আৰু বহুত।
অ নাই এনে ডকুমেণ্ট বিলাক তুমি হেৰি কৰি ৰাখি দিবা ডিজিটেলাইজ কৰি থৈ দিবা।
অঁ এইব ডিজিটলাইজ কৰি থৈ দিছো মই। আৰু এতিয়াতো বৰ্তমান ওলাই আছে চাকৰিটো ওলাইছে এয়া তোমাৰ বেংকত। চাকৰি ওলাইছে নহয়, এছ বি আই টোতো গুচি গ'ল। এছ বি আইটো
ন হয় হয়, এছ বি আইটো আহ এছ বি আইটো মই চাৰা চাইছিলো তেতিয়া অ', মদতো নহ'ব চাগে এইজ এইজ লিমিট থাকে নহয় তাতে।
অ', এজ লিমিট দিয়া থাকে।
অ', সেইটো তুমি এপ্লাই কিয় কৰা নাই?
মোৰো বয়সৰ কাৰণে হোৱা নাই কাৰণ তাতে একৈশ বছৰ দিয়া আছে ন। মোৰ মানে একৈশ বছৰ হোৱা নাই। মোৰ বিশ বছৰে হৈছে তাক অ', সেইকাৰণে মই দিব পৰা নাই। কিন্তু এতিয়া যিটো মানে বেংকৰ উৰাইছে মানে যিটো তোমাৰ আই পি এছ বোলা মানে গোটেই বেংকৰ একে লগত হয় নেকি। সেইটোত সেইটোত আকৌ তোমাৰ বিশ বছৰ বছৰৰ পৰা আঠাইশ বছৰলৈকে দিয়া আছে সেইটো মই দিব পাৰিম।
অ', - অ', - অ', সেইটো দিব পাৰিব সেইটো- সেইটো এপ্লাই কৰিব সেইটো কাৰণে তুমি লৈ থাকা
অ', সেইটোৰ কাৰণে মই প্ৰিপাৰচন লৈ আছো সেইটো দিম বুলি ভাবিছো কাৰণ যিহেতু বিশ বছৰ পৰা আছে ত' এবাৰ দি চাও এবাৰ দিলেতো মানে ওলাই যাম সেইটো কথা নহয় ন'। বহুতেইটো দি থাকে এবাৰ মানে চাই লওঁ।
অ', -অ', তুমি কেইটামানে- কেইটামানে এক্‌জাম দি চোৱা তুমি কেনে কুৱেইশ্বন পেটাৰ্ণ বিলাক কেনেকুৱা আহি থাকে তুমি চাই ল'বা তেতিয়া তুমি বুজি পাবা বুজি পাবা তুমি। আৰু সেই কি কৈ আছো আই পি এছ এক্‌জাম টো দিবা ন' আৰু আৰু অ', আই বি পি এছৰ কাৰণে এই কি ক্লাছ বিলাক কৰি থাকিবা তুমি। আই বি পি এছৰ যেনেকুৱা চিলেবাছটো থাকে নহয় চিলেবাছৰ ক্লাছ বিলাক কৰিবা।
অ', -অ', সেইবোৰ কৰি আছো।
তুমি কুৱেশ্বন বিলাক অলপ গম পাবা কেনেকা কুৱেশ্বন আহে।
অ', -অ', ঠিকেই কৈছা। সেইটোৱে মানে এবাৰ দি চালে মানে গো বুজিব পাৰিম আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব। কেনে কিমান মানে কঠিন হব পাৰে। বা কি সেইটো চাবলৈ মানে কেনেকুৱা ধৰণৰ মোৰ মাথাই কিমান খেলিব পাৰে সেইবোৰ বস্তু
তুমি তুমি আই বি পি এছৰ এড্‌ভাৰটাইজমেন্টটো উলাই কিনে চাই লোৱা ভাল। তাতে কি ডিটেইলছ্ লিখা আছে তুমি চাই ল'বা তাতে ছিলেবাছটো কি আছে সেইটো হিচাবৰ সেইটো হিচাপ কৰি কিনে তুমি প্ৰিপেৰাছন টো‌ ল'বা।
অ', অ'।
আৰু তাতে এপ্লাই এপ্লিকেশ্যন ই পেমেন্ট কিমান লৈছে এইটো চাই লোৱাছোন?
সেইটো মই চালো পেমেণ্ট মানে পইচাটো তোমাৰ মানে যদি মানে। কিবা এছ চি এছ টি হয় নেকি তেখেত সকলৰ কাৰণে চাগে দুশ কিমান টকা। আৰু যদি জেনেৰেল হয় বা অ' বি চি হয় তেখেতসকলৰ কাৰণে চাগে আঠশ পঞ্চাশ টকা নেকি।
তাতে কিবা এ স্পেচিফাই একো দিয়া নাই নেকি সেই অ বি চি এন চি এলৰ। এক্সট্ৰা কে।
নাই অ' দিছে অ বি চি এন চি এন চি এল লাগিব অ বি চি লাগিব আৰু এন চি এলো লাগিব। অ বি চি হলেও নহ'ব নহয় অ বি চি হলেতো এতিয়াতো আকৌ নতুনকৈ ওলাইছে যে অ বি চি হ'লেও নহ'ব। অ বি চিৰ কাৰণে আকৌ এন চি এল
এন চি এল এন চি এল টো এপ্লাই কৰিছা নে নাই?
এন চি এল এপ্লাই কৰিম বুলি ভাবিছোঁ কিন্তু এ আমাৰ ইয়াতে মানে কোনো নকৰেই এন চি এল এপ্লাই আকৌ নিজাববী ববীয়াকৈ মই কৰিছিলো সেইটো মোৰ আকৌ নহলেই।
নহ'লে মানে কি আহ কি আহিছে আহিছে কি?
মানে কিবা কিবা আহি থাকে কিবা ভুল হৈছে নেকি। অ', কিবা সেইটোৱেই অ', সেইটোৱেই কিবা ৰিজনতটো কিবা কোয়েৰি মত কোয়েল মত আহি আছে মানে কিবা ভুল হৈছে চাগে দিওঁতে। পইছাৰ ক্ষেত্ৰত কিবা মানে চেলাৰিত
নহ'লে তুমি এটা কাম কৰিবা ফিজিকেল যাই কিনে তাতে খবৰটো লৈ চাবা।
অ'।
তাতে তো মানুহ থাকিব কাৰোবৰ লগত কথা পাতি চাবা। কি হৈছে এনেকে এনেকে অনলাইনত এপ্লাই কৰিছিলো এইটো অনলাইনত চাবমিট লোৱা নাই, ত' অফ লাইনত কিবা কৰিব লাগিব নে কি ভুল কি ভুলকে কি হৈ আছে নে নাই। কিন্তু জানি লৈ যাব তাৰপৰা তেখেতৰ পৰা যদি মানুহটো থাকে।
সেইটো মানুহতো সেইটো মানুহৰ সেইটো মানুহটোৰ পৰা ভালকে জানি ল'বা কেনকে কৰিব লাগিব আৰু ডকুমেণ্টছ কিবা লাগিব নে নাই মই যিটো ডকুমেণ্ট দিছোঁ, সেইটো একচেপট কৰিব নাই আৰু কিব এডিচনেল দিব লাগিব। টোৰ
অ' ঠিকেই কৈছা হেইবোৰ চাব লাগিব। অ' তুমি কৰিছানে নাই এপ্লাই কিবা?
মই সেই ইনকাম টেক্সৰ হ ইনকাম নহয় ইনকাম চাৰটিফিকেট যিটো আছে সেইটো মই এপ্লাই কৰিলোঁ। টো আহোতে বা কিমান টাইম লাগিব। সেইটো আহাৰ পিছতে না এনচিএল টো এপ ৰেগ নিব পাৰিম।
অ' অ' সেইটোও হয়। কিন্তু বাৰু এইটো মানে বেছি টাইম নালাগে।
অ' তুমি এটা কাম কৰিছা নেকি? যেতিয়া তুমি এন চি এলৰ কাৰণে এপ্লাই কৰিছা তেতিয়া হেই সেই পেৰেণ্টছৰ ইনকম চাৰ্তিফিকেতটো চৌৰ কৰিলা নেকি?
অ' তাতে ইনকম চাৰ্টিফিকে
পে পেৰেনছৰ ইনকম চাৰ্টিফিকেট কাৰ দিছা? দেউতা আৰু মাৰ নাম দিছা?
তাততো ইনকাম চাৰ্টিফিকত অকল দেউতাৰহে হয়।
দেউতা-মাৰৰ অপচনটো দিয়া থাকে, তুমি চাই ল'বা দেই। মই কেইটামান ভিডিঅ' চাইছো, তাতে অ' লিখা আছিল। দেউতাৰো দিব লাগিব আৰু মাৰো দিব লাগিব, মা হাউচৱাইফ, তথাপিও হা এই আমাৰ গাঁও-গাঁও পঞ্চায়তৰ নহ'লে ৱাৰ্ড কমিশনৰ আছে নহয়, তাৰে পৰা কিবা লিখিত লৈ আহিব লাগিব।
অ'।
সেই লিখিত বস্তুটো, তুমি তাতে আপলোড কৰি দিবা। তাতে লিখা থাকিব যে, উম আমাৰ ৱাৰ্ড কমিছনে লিখি দিব যে তোমাৰ মা হাউচৱাইফ হয়, তাৰ হাতে আৰু জিৰ' ইনকাম এনেকে লিখা থাকিব দিবা, লিখি দিব এখেতে। সেই যিটো কাগজ তুমি সেই কাগজটো তুমি তাতে সেই আপলোড কৰি দিবা মাৰ নামৰ হেৰিটোত, এগেইনষ্টত। তাতে চাবমিট কাৰ মাৰি দিবা। তাৰ পিছত তুমি চাই যাবা, হ'বতো লাগে, নহয় মই কেইটামান ভিডিঅ' চাইছো, তাতে সেই মা আৰু মাৰ আৰু দেউতা দু-দুয়োজনৰে একলগতে হেৰি কৰিলে আ, কাগজটো একেলগতে চাবমিট কৰিছে, তাৰপিছত উম আৰু এন চিলৰ যিটো হাৰ্ড কপি থাকে, সেইটো নিজাকে ফিল আপ কৰি কিনে আপলোড কৰিছে। তিনটা বস্, সেইটো দিছা নেকি?
অ', সেইটোও দিছো মই, ফীল আপ নিজেই ফীল আপ কৰি পেলাই সেইটো মানে স্কেন কৰি পেলাই দিব লাগে নেকি এ সেইটোত-সেইবোৰ দিছো মই। কিন্তু অ', কিন্তু কিয় বা নহ'ল সেই বিষয়ে আকৌ জানিব লাগিব আৰু কিছুমান।
নাই তুমি উম, তুমি এবাৰ কৰিলা ন, তেনেহ'লে তুমি এটা কাম কৰা, ফিজিকেলি তুমি যাই কেনে সুধি ল'বা।
অ'।
তাতে চাই ল'বা, ফিজিকেলি যায় কিনে।
অ'।
তাৰ পিছত চাবা আৰু যদি হেৰি হয়, তাৰপিছত কৰি ল'বা, নহ'লে মই চাওঁ আৰু মোৰতো আৰু আহিলে মোৰ ইনকাম চাৰ্টিফিকেটটো আহিলে মই এপ্লাই কৰিম বুলি ভাবি আছো, এতিয়া ইনকাম চাৰ্টিফিকেটটো কে এতিয়া কিমান দিনৰ মূৰত আহে।
অ', মই জনামতে বেছি টাইম না-বেছি সময় নালাগে কিন্তু, কিছুমান মানে মই যেতিয়া কৰিছ তেতিয়া মানে আগদিনা কৰিছিলো। পিছদিনা নাই, তাৰ পিছদিনা মানে মোক মা-মানে মইয়ে গৈছিলো, তেতিয়া সিহঁতে মোক দি দিছিলে।
অ', তুমি-তুমি তাতে যাই কিনে কৰিছা ন, মইটো অনলাইনত এপলাই কৰিছো।
অ' অ' অ', মইতো গৈ পালেগৈ গৈ কৰিছিলো, তুমি অনলাইনত কৰিছা যিহেতু, সেইটো নাজানো মই।
মই অনলাইনত কৰিলোতো, এতিয়া কেইদিন-কিমান দিন লাগিব গম চে কম লাগিব আৰু, তেইশ দিনৰ পৰা চা-আঠাইশ দিনলৈকে সময় থাকে চাগে। মই সেইটো অ', অ'বি চি বা ডিজিটেলটো কৰিছোঁ যে এমাহমান লাগি গ'ল।
অ' ঠিক আছে, ঠিক আছে দিয়া, তোমাৰ পৰা বহুত কথা জানিব পাৰিলো।
অ'।
ভালেই লাগিল কথা পাতি দিয়া। ঠিক আছে দিয়া, ধন্যবাদ।